আছেনে অ কি কৰি আছিলা
এনে অলপমান এই খোজ কাঢ়ি আছিলো এই সন্ধিয়া হ'ল যিহেতু অলপমান মানে এনেই খোজ কঢ়ো অ খোজ কঢ়াটো ভাল তাকেতো আজি দেওবাৰ যিহেতু মানে শাৰীৰিক মানে সেৰিয়টো বজাই ৰাখি আছো আৰু
ঠিক ঠিক বহুত ভাল কাম কৰিছা খোজ কাঢ়িব লাগে অ মানে তোমাৰ লগত আজি এটা বিষয় আলোচনা চনা কৰিম ভাবিছোঁ বিষয়টো হ'ল মানে খুব এটা গুৰুত্বপূৰ্ণ বিষ- বিষয়ে গুৰুত্বপূৰ্ণ এটা শব্দ আচলতে বিষয় মানে এটা সৰু শব্দ এটা শব্দ টো হৈছে বন্ধু এই বন্ধু শব্দটোৰ সংজ্ঞা বহুতৰ মতে বহুত বেলেগ বেলেগ ধৰণৰ অহ সকলোকে আমাৰ বন্ধুৰ প্ৰয়োজন হৈয়ে বিভিন্ন কাৰণত পাপি বিভিন্ন সমস্যাত
নিশ্চয় নিশ্চয় হয় হয় হয় ঠিক কথা কৈছা মানে
কি বুলি তুমি কি ভাবা পদুৰ
বন্ধু এটা মানে আমাৰ বন্ধু বুলি ক'লে এতিয়া মানে এটা ভগৱান স্বৰূপৰ নিচিনাই এটা ব্যক্তি হয় যিহেতু আমাক সকলো ক্ষেত্ৰতে আমাৰ লগত মানে উপস্থিত হৈ থাকে ভালে হওক বা বেয়াই হওক যিমান ভাল পৰিস্থিতি হওক বা ইমান বেয়া পৰ্যয়ায়লৈকে হওক বন্ধু এটা প্ৰকৃত বন্ধু আমাৰ লগত যদি থিয় দি থাকে
হয় হয় হয় ঠিক কথা কৈছ মানে বিপদৰ বন্ধুহে মানে আচল প্ৰকৃত বন্ধু বুলি কোৱা হয় যিহেতু মানে হয় হয় মানে এতিয়া কথা হ'ল মানে বন্ধুটো প্ৰায় সকলোৰে থাকেই হে তোমাৰ এনকোৱা মানে প্ৰিয় বন্ধু বা এনেকে আছিলে
হয় হয় নিশ্চয় আছে আছে আছে আছে মানে আমি এয়া মহা মহাবিদ্যালয়ত পঢ়ছিলো এতিয়া মোৰ মানে প্ৰথম যোনজন লগ আছিল মানে লগৰ আছিলে বন্ধুজন এই মানে তেওঁৰ লগতে মানে আমাৰ প্ৰকৃত বন্ধু হিচাপে মই সদায় সেই সেনেকোৱা কৰি আছোঁ আৰু আছে বহুত কিন্তু সেই আৰু কিছুমানৰ মাজত মানে সেইয আৰু এনেকোৱা কিছু কিমান বন্ধুৱে আছে মানে প্ৰকৃত বন্ধু বুলি মই ভাবো আৰু
হয় হয় খুব সুন্দৰ ভাল কথা মোৰো ঠিক এনেকেই মানে অ বিভিন্ন বন্ধু সৰু কালত পৰা এতিয়ালৈকে বহুখিনিয়ে লগত চিনাকি কি হ'লেও তথাপিও মানে বিপদত সেই আৰু দুই চাৰিজনকে পাওঁ গতিকে তেওঁলোককে মই আচল আৰু প্ৰ বুলি ভাবিম আৰু তাৰোপৰি মানে কি হয় হেৰি এতিয়া আমি বৰ্তমান অকণমান
হয়
দুই চাৰিজন ভাল মানে ন গ'লে লগা বন্ধু আছে তেওঁলোকৰ পৰা মমই বহুখিনি দিহা পৰামৰ্শ পাওঁ সহায় পাও আগন্তুক মানে ভৱিষ্যত দিনত পাই থাকিম বুলি মানে আশা আৰু কিন্তু বৰ্তমান সময়ত মানে এনেকুৱা হৈছে এই বন্ধু মানে বেছি হোৱাটো মানে এই অকমান সমস্যাৰ
অ হয় হয় হয় মানে ময়ো কিতাপৰন্ সমস্যয়াৰ সন্মুখীন ঠিকে ঠিকে ঠিকে হয় দিয়া মই মানে কেতিয়াবা ময়ো কিতাপৰ সময় মানে সৰু কেতিয়াবা মানে বহুত বন্ধু হৈ গ'লেও মানে দুই এজন মানে এনেকুৱা বন্ধু ওলাই চত প্ৰকৃত বন্ধু নহয়। তেওঁলোকে মানে অকল মানে তেওঁলোকৰ লাভটোৰ বাবেহে মানে মোৰ লগত মানে এনেকুৱা মানে বন্ধুত্ব হিচাপে মিলাই আছে নেকি ৰাখে কাৰণে মই ভাবো তোমাৰ অ বিপদত কিন্তু মই সেনেকুৱা তেওঁলোকক মানে মোৰ মানে মোৰ বিপদত কিন্তু কেতিয়াবা হ'লেও মানে তেওঁলোকক মানে উপস্থিত থকা দেখা নাই মই, না তেওঁলোকে মানে কেৱল অকল হাঁহি ধেমালি হে আছে যেন পাওঁ, তোমাৰ এনেকুৱা
অৱ অৱ অৱ অৱ হয় ঠিকে কৈছা মানে এনেকুৱা হয় যেতিয়া মানে তোমাৰ লগত ধৰা টকা পইচা থাকিব নহয় তেতিয়া মানে তোমাৰ বন্ধুৰ অভাৱ নাই, সেনেকুৱা ধৰণৰ আৰু যেতিয়া মানে অ টকা পইচা বা সেনেকুৱা নাথাকে তেতিয়া মানে হাত খালি থাকিব তেতিয়া মানে তোমাৰ কোনো নাই। সেনেকুৱা ধৰণৰ আজিকালি মানে খোৱা আৰু বোৱাৰ ওপৰত বা পইচা টকা পইচাৰ ওপৰতে মানে বহুতে এনেকুৱাকে থাকে কিন্তু বহুতে সেইটো বস্তু মানে উপলব্ধি নকৰে পাছত বিপদত পৰা সময়ত তেতিয়া গম পাই যে অ ইহঁতেচোন এনেকুৱাহে আছিল বোলে। টকা পইচাৰ কাৰণে মোৰ লগত আছিল এনেকুৱা ধৰণৰ কথা। আৰু মানে কিছুমান আছে এতিয়া ধৰা বন্ধুৰ ফলত বিপথে পৰিচলালিত হৈছে যেনে ধৰা অ বেয়া নিচাসক্ত যুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত কৰাই অকমান কোৱাচোন সেই বিষয়ে
অ তাকে মোৰ মানে এটা অভিজ্ঞতাও আছে মানে কিছুমান মানে এনেকুৱা লগৰ আছিলে মোৰ মানে বিদ্যালয়সমূহতো কথা কৈছো তেওঁলোকে মানে নিচা জাতীয় বস্তু হ'লে মানে মানে মে মোক মানে সদায় হেৰি কৰি থাকে আৰু মানে এই আকৰ্ষিত কৰি থাকে মোক মানে সদায় মানে মানে বেছিকৈ কৈ থাকে মানে এইবোৰ গ্ৰহণ কৰিব লাগে ভাল স্বাস্থ্যকাৰনে ভাল, কিন্তু মই তেওঁলোকৰ প্ৰতি ইমান ধ্যান নিদিলোঁ ত আজি সেইকাৰণে মই চাগে ভাল তাইপৰ মাজত মানে আছোঁ আৰু যিয়ে নহওঁক
ঠিকেই কৰিছা আহ তুমি এতিয়া ইমান মানে হয় কষ্ট কৰি শৰীৰ চৰ্চা কৰি আছা গতিকে তেনে ধৰণৰ নিচাঁ
এইটো যে
পাৰিছা সেইবোৰ দ্ৰব্য নিবও বিচাৰিছিলে সেইবোৰ এতিয়া যিহেতু দূৰত আছা গতিকে খুব সুন্দৰ তাৰ বাবে হৌ হ তাক ধন্যবাদ জনাইছো সেইটো এটা ভাল মানে তুমি মানে মই ভাবো মানে কি আৰু মই এটা ঘটনা সিদিনা শুনিলো টিভিত যে মানে এজন অষ্টম শ্ৰেণীত পঢ়া দুজনমান বন্ধু মিলি নৈত গা ধুবলৈ গল গা ধুবলৈ যাওঁতে কি কৰিলে তাৰে এজনে মানে ইজনক গতিয়াই দিলে এতিয়া তেওঁ বন্ধুজনে ধেমালিতে গতি গতিয়াই দিলে নে শত্ৰুতা মূলক ভাৱে গতিয়ালে সেইটো পিছৰ বিষয় কিন্তু যিহেতু সেনেকুৱাকে গতিয়াই দিলে তেওঁৰ জীৱনটোৱে গুচি গ'ল এতিয়া হয় সেনেকুৱা ধৰণৰ মানে বন্ধু থাকিলে বিপদ
বিপদ একদম বিৰাট ডাঙৰ বিপদ তুমি নে এনেকুৱা উওম মৰমাণ্টিক মানে এই হৈ গল এই মানে ছাত্ৰজনৰ লৰা মানে বেয়া লাগি যায় শুনিলে আৰু
বাঁহ বাতৰিবোৰ পায়ে থাকো হয়নে
পাই থাকোঁ পাই থাকোঁ আৰু সেদিনাখন মই বাতৰি কাকতত পালোঁ এজন মানে বন্ধুৱে আন এজন বন্ধুক মানে পইচা লবৰ কাৰণে মানে মানে এই মানে হেই কৰি দিলে মানে হত্যা কৰিলে হত্যা কৰিবলৈ গোটেইখিনি মানে টকা নিজে মানে সকলো মানে অ সেই গোটেইখিনি লৈ গ'ল মানে হয় সেইটোৱে ভাবো কি বন্ধু আচলতে হয় কিনো সেইটোৱে মই ভাবিছো প্ৰশ্ন কৰিব মন যায় তেওঁলোকক
নেআজিকালি যাকে তাকে বিশ্বাস কৰিব ভয়ো লগা হয় এনেকুৱা ধৰণৰ কথা
হয় হয় হয় মানে এতিয়া শত্ৰু মানে মানে আমাৰ বন্ধুৰ মানে ৰূপতে ঘূৰি ফুৰে আৰু হয় নে নহয়
তাকেইতো একদম সঠিক ঠিক কথা এটা মনৰ কথা এটা মই ক'লা মানে এতিয়া বন্ধু নে শত্ৰু মানে একো ধৰি- বয় নোৱাৰি আৰু যিবোৰ হে মানে দিনক দিনে ঘটনাবোৰ শুনিব পাইছো হয় হয়
এ এতিয়া ধুনীয়াকে সাজ পোছাক পিন্ধি আহিব তেওঁলোকে মাত কথা কথা দিব ধুনীয়া ধুনীয়াকে পাৰিলে অকণমান সহায়ো কৰিব কিবা অলপ সহানুভূতি দেখাব মানে অলপ টকাৰে হয়তো কিন্তু তাৰ পিছত আৰু নিজৰ খেলখন আৰম্ভ কৰিব নে তেওঁলোকে মানে ঠগিবলৈ আৰম্ভ কৰে আৰু সেইটোৱে মানে এটাই বেয়া কাৰণ
উম উম এইখিনিতে মোৰ আৰু আৰু এটা কথা মনত পৰিল মানে এজন মানে এ এতিয়া চাৰি জন বন্ধু মিলিবলৈ শ্বিলং ফুৰিবলৈ গৈছিলে ফুৰিবলৈ যাওঁতে মানে এজন তোক মানে ধ ধনী ঘৰৰ আছিলে আৰু গাড়ী চাৰি তেওঁৰে আছিলে মানে তেওঁৰ সুনা গহনা এনেকুৱা টকা পইছা বহু আছে আছে মানে তেওঁলোক মানে বহু বছৰৰ পৰা বন্ধু পিছত সেই লগৰ তিনিজনে বোলে এনেকুৱা এটা আলোচনা কৰিলে বোলে ইয়াক মানে তাতেই পাহাৰীয়া অঞ্চলতে মানে এনেকুৱাকৈ হত্যা কৰি তা ঘৰত মানে ধন সোণ টকা সম্পতি তি আত্মসাত কৰিব তাৰপিছত তেনেকুৱা যে মানে কৰিলে তেওঁলোকে ভবা মতে কামখিনি হৈ কিন্তু তাৰ পাছত হ'লেও তেওঁলোকে মানে পিছত পুলিচত ধৰা পৰিলে আৰু গতিকে, কেনেকোৱা ধৰণৰ মানে নিকৃষ্ট কাণ্ড হৈছে মানে সেইবিলাকে মানে এই বন্ধু প্ৰকৃত সম সম্পৰ্কটোক আচলতে মই ভাবোঁ
উম কলংগদেউচ অঁ এনে কিছুমান মানে সিহঁত লোকে মানে এনেকোৱা কলংকিত কৰিছে। সঁচা কথা এইটো সঁচা কথা নে এনেকোৱা হ'ব কেতিয়াও নালাগে এইবোৰ কাণ্ড।
হয় হয় সমাজত এনেকোৱা ধৰণৰ ঘটনা দিনক দিনে মানে প্ৰায় বৃদ্ধি ডিভাইছ্ এইয়াৰ মানে আৰু এটা মই কাৰণ ভাবোঁ মই ভাবোঁ যে ইয়াৰ প্ৰধান কাৰণ ধৰা নিচাযুক্ত দ্ৰব্য। তেনেকুৱা ধৰণৰ গ্ৰহণ কৰা।
অ হয় হয় এইটো কিন্তু মানে বিৰাট ডাঙৰ কাৰণ।
আৰু মানে কি হৈছে মানুহবোৰৰ লোভ মোহ বিলাক মানে নে বাঢ়ি গৈছে। ধৰা ধন সোণ টকা টকা পইচা সম্পত্তিৰ প্ৰতি তাৰ ফলতেইটো এইবিলাক হৈ আছে।
সেইটোৱে কাৰণ এটা মানে প্ৰধান কাৰণ টকা।
হয় হয়
কাৰ কাৰণে মানে যি টি কৰি দিব মানে বন্ধু মানে চিনিয়ে নাপাব। মানে বন্ধুজন ক'বাত নিশ্চয় আৰু বন্ধুজন ক'বাত যদি মানে পানীটো পৰি আছে বা জুইটো মানে পৰি আছে।
হম হম
টকাৰ মানে টোপোলাটোহে লৈ পেলাই দৌৰিব এই ইটোৱে মানে বেয়া লাগে।
হয় হয় খুব হয় হয় মৰ্মান্তিক ঘটনা এইবোৰ। উম বন্ধুৰ নামত কলংক
কলংক বিৰাট ডাঙৰ কলংক এইবিলাক
হয় হয় গতিকে অ আমি মই ক'ব বিচাৰো যে যে মানে বা সকলো মানে মানে সকলোৱে বাৰ্তা চাই চিতি মানে বন্ধুত্ব কৰিব লাগে বা আহ সকলোকে মানে বিশ্বাসত ল'ব নালাগে।
বিশ্বাস অ হয় হয় আগতে তে শুনিছিলো সেইটোতো আগতে শুনিছিলো দেউতাৰ দিনত মানে সকলোকে বিশ্বাস কৰিব পাৰি। হৈছিলো কিন্তু মানে সকল কিন্তু এতিয়াৰ যুগত মানে একেবাৰে নোৱাৰি। চকুত চকুত হৈ মানে কথা কলেও মানে আমি ধৰিব নোৱাৰো। কোন কেনেকুৱা পৰিস্থিতিৰ মানে এই আৰু এতিয়া ভাবো চিনাক্ত কৰাৰ কাৰণে অলপমান অসুবিধা হয় আমাৰ কাৰণে। কিন্তু উপায় নহত মানে আমি কেইটামান মানে এনেকুৱা এনেকুৱা কব লগা হয়।
উম উম।
সেয়াই আৰু
গতিকে খুব মানে এইবোৰ মৰ্মান্তিক ঘটনাবোৰ আছেই তাৰ লগতে মানে আমি মানে সেয় আৰু ভাল বেয়া বন্ধুখিনিৰ পৰা যি যিখিনি পৰ্যায়লৈকে গম পোৱা যায় যে ইজনৰ পৰা মোৰ কিবা ক্ষতি কি হব বা ইজনৰ পৰা মোৰ বেয়া হ'ব পাৰে ।সেইখিনিৰ পৰা মানে দূৰত থাকি ভাল যিকেইজন ছে বা এজনেই হওঁক বা দুজনেই হওঁক তেওঁৰ লগত থাকিয়ে মানে মই ভাবোঁ মানে নিজকে নিৰাপত্তা পদ বা অ সুনি পথ সুনিশ্চিত মুক্ত কৰিব লে বেয়াখিনিৰ পৰা আঁতৰি আহিব লাগে আৰু বেয়া বন্ধু যিখিনি ধৰিব পাৰি
কথা শুনিলেতো এইতা আৰু এটা কথা মনত পৰে এই দেউতাককো মানে বন্ধু হিচাপে কৰি মানে গ্ৰহণ কৰিব লাগে ন হয় জানো ত কিমান দূৰলৈ সচাঁনো ভাল হয় ন
এইটো মানে একদম সঁচা ভাল কথা তাহে কলাত তুমি যে মা দেউতাক মানে প্ৰকৃত বন্ধুৰ হিচাপে মানে এ জ্ঞান কৰি যদি মানে জ্ঞানী কথাবোৰ তালাপ কৰে তেতিয়া মানে মই ভাবো মানে বহুখিনি এতিয়া কিছুমান দা ছাত্ৰ-ছাত্ৰীয়ে কিছুমান সমস্যা ছেত পঢ়েটো জীৱন সমস্যা ধৰা কাকো ক'বও নোৱাৰে সেইবোৰ এইবোৰ উম বন্ধু একদম এ ওচৰৰ সম্পৰ্কৰ যিজন বন্ধু তেওঁক লগত কৈও মান নে মন টো পাতল কৰিব পা কৰিব পাৰি সেনেকুৱা ধৰণৰ তেতিয়াহ'লে বন্ধু আজি আমি বহুখিনিয়ে কথা আলোচনা কৰিলো এই বিষয়টোৰ ওপৰত আমি পাছত আৰু ভালকৈ আমি আলোচনা কৰিম
অ নিশ্চয় নিশ্চয় ঠিক আছে দিয়া ভালে ঠিক আছে ভালে থাকিবা অৱ অৱ অৱ